হেল্ল', অ শুনি পাইছা।
অ মই শুনি পাইছো বা কি কৰি আছা তুমি?
মই এনে বহি আছো ৰুমত।
ময়ো এনে আছো বাৰু বাকী। কি আজি ক ক'তবা গলা নে সন্ধিয়া?
এ মানে মই মান এ বাহিৰত আছিলো অল পল্টন বজাৰত ঘূৰি আহিছো মানে এ ৰুমতে আহিল ৰুমত এ মত আহি বহি আছো ত অলপ আৰাম কৰি আছো বাহিৰৰ পৰা অহা কাৰণে।
আজি আজিব ক হয় হয় আজি। গৰমো বাৰু বহুত মানে আজি অলপ বতৰৰতটোও ঠাণ্ডা বৰষুণ দিছিল।
কিন্তু মানে মাজত। অলপমান গৰম দিলোৰত বতৰটো বি বৰষণ দিলে ন কি ঠাণ্ডা গৰম দুটা লাগিল আৰু।
মিক্স হৈ আছে ঠাণ্ডা গৰম মিক্স হৈ আছে বৰ্তমান হয়নে বাকী আজি। ৰাতিৰ খানা কি?
ৰাতি মানে এতিয়া ভাবিছো পনিৰ বনাম নেকি? বনোৱা হোৱা নাই এতি লাগে সেইকাৰণে ম আৰাম কৰি আছো এতিয়া পনীৰ বনাম ভাবিছো এনেকা। নটাৰ পৰা বনোৱা আৰাম কৰিম।
তুমি মানে অকলে থাকা ন।
উম ', অকলে থাকিলো
জব কৰি আছে নে কিবা নেকি?
নহয় এ তো মানে ষ্টডিজ কৰি আছো ষ্টডি লগত জব কৰি আছো জবটো মানে মান নাইট শ্বিফ্ট হয়।
হয় - হয় - হয় - হয় - হয়
কৰিব লগা হয়। ত ৰাতিত কৰ লৈছ কলেজতো সন্ধিয়া থাকে মোৰ। সন্ধিয়া পৰা হয় ত এতিয়া এক্সাম শেষ হৈছে না ত ছুটি মানে এ অলপমান বন্ধ দিছে।
অহ ', মানে তুমি ছেকেণ্ড চেমিষ্টাৰত ন থাৰ্ড চেমিষ্টাৰ পাবা এবাৰ নেকি?
পাম।
অহ - অহ - অহ - অহ বুজিছো। বুজিছো বাকী আজি অহ ', তুমি অহ ', অনলাইন আৰু অফলাইন মানে শ্বপিঙৰ বিষয়ে কি জানা মানে।
অনলাইনৰ শ্বপিং মানে মই ভাবো যে অনলাইন তুমি চোৱা যেনে তুমি অনলাইন বস্তুবিলাক কিনিল কম দামত পাই যায় লেকিন হোৱাতে হৈ যায় তুমি তোমাৰ লগত কিবা হ'ব পাৰে ফ্ৰড অহ ', - অহ ', কোৱা - কোৱা?
কিন্তু লেকিন নহয় কিন্তু
অহ ', কিন্তু অহ ', তোমাৰ কিন্তু কিবা অহ ', তোমাৰ ততে ফ্ৰডো হ'ব পাৰে মানে যেনেকা। তুমি অনলাইন খোৱা কিবা- কিবা কিন তুমি কিবা। কিনাত ত তুমাকা আহি প নাই
হয়- হয়- হয় - হয় অনলাইনত মানে অনলাইন শ্বপিঙৰ পৰা মানে এটা সোবিদা হৈছে কি এই মানে আমি চব বস্ত ঘৰতে মানে তোমাক ধাৰা আজি এইটো বস্ত লাগে এতিয়া এইটো বস্ত লাগে চ আজি আজিকালিত দহ মিনিটতো বস্তু দি দি দি দিয়ে। দিয়ে ন চনেকুৱা প্লেটফৰ্ম আছে লিংকড ই লিংকিড ইনষ্টামাৰ তাৰপিছত আ কি আছে আৰু ফ্লিপকাৰ্ট মিন হয় ন এ মা মানে দহ মিনিট এতিয়াটোবস্তু দি দিয়ে। আৰু তোমাৰ অনলাইন অনলাইনত মানে কিছুমান অফাৰ থাকে এইটো মানে ভাল আৰু অনলাইন শ্বপিং মানে এই এইবিলাক ভাল পদ্ধতি আছে আৰু অনলাইন শ্বপিংৰ ওপৰত যে আমি ঘৰৰ ঘৰ ঘৰতে বহি চব বস্তু পাওঁ দোকান যাব নালাগে টাইম বাচি যায় বহুত।
হয় যদি মানে অনলাইন শপিংৰ কি'ল তোমাৰ টাইম বহু লাচত তোমাৰ অ খ খৰচো কমাই আৰু এইটোয়ে আৰু লেকিন অফলাইন কি হৈ যায় তোমাৰ খৰচ অলপ বেছিব পাৰে লেকিন তুমি যেনে বহুতটা বস্তু একেলগে কিনিল যেনেকা অফলাইনত হয় এ তোমাৰাতে ডিছকাউণ্ট পাইায় আৰু-
হয় ডাউটত পায় আৰু হয় হয় অফলাইন অফলাইন অনলাইন মোৰ মতে অনলাইন শ্বপিঙৰ এটাই মানে মানে কিছুমান অ যত সুবিধা থাকে। কিছুমান অসুবিধা থাকে ন তাতে সুবিধা অসুবিধা দুটাই থাকে ন চব বস্তুত চ' মোৰ মতে অস অ মোৰ মতে অসুবিধা যেনে আমি বস্তু বস্তুবোৰ চুব নোৱাৰো সণে ল'ব নোৱাৰো আৰু তুমি তুমি অল অলপ আগত যেনেকে কলা ফ্ৰত হয় বেলেগ বস্তু আহে এইটোও হয়
মানে তোমাৰ অ ঠিক আছে চ অফলাইন কি হয় য তুমি যে বস্তু কিনিবা গ'ল তুমি নিজে চাব পা কেনেকা হয় বস্তু খোন যেনেে তুমি কাপোৰ কিনিল তুমি পিনি পেলাই চাবা পা পিন্ধি পেলাই কি কাপোৰ কোন কেনেকা দেখা পায় ফিটিং কেনেকা হয় চাইজ কেনেকা হয় কালাৰ কেনেকা হয় সটো মানে তুমি নিজৰ ওপৰত পিন্ধি পেললে চাব পাৰা আৰু কেনেকা হয়। অনলাইনত মানে তুমি বস্তু কোন- অ খুজিল আহি গল ঘৰত লাষ্টত তুমি চাইলে এ সৰু হয়
হয় সৰু হয় কালাৰ হয় বল বেলেগ বস্তু আহিছে ক কে কেতিয়াবা এনে হয় যদি আমি কি টি চাৰ্ট দিও আহে চাৰ্ট। আৰু কেতিয়াবা এনে হয় যদি কৰ্ট। কুুৰ্তা দিয়ে আহে আহে নাইটি নাইটি বা বেলেগ কিবা বেলেগ বস্তু। হয় ন কেতিয়াবা এনে। হাড ইচু আহে ৰে। মানে বস্তু কেইটা মানে এটো মানে। এ। বস্তু দিব লাগে দিয়ে আৰু মানে কি বস্তু গছে ভালকে নাচাই আৰু মানে।
ঠিক। অনলাইন। বিচতমান কিমান অন লাগি যায়। মোৰ মানে। টানানে পাইলে ভাল পায় আৰু মানে। তুমি চাই পেলাই চাব পাৰি। বস্তুিলাক কেনেকা আছে কেনেকা নহয় অনলাইনত মানে তুমি যি লাগিল অ।
মই কৈ আছো শুনা। অ অফলাইনত। মানে আ অফলাইন মানে বস্তুবোৰ মানে চাইকিনে ভাল কে ল'ব পাৰে চেক কৰিব পাৰে আৰু কিছুমান এনেকুৱা বস্তু আছে ফেন চলাই আনিব পাৰা বাটিভিটো। তুমি চেক। চেক কৰি চাব পাৰ ভাল আছে নে বেয়া। ফ্ৰিজটোও মানে চুই কাৰে চেক কৰি চাব পাৰ। ভালছেনে বেয়া।
উম এতিয়া মানে। অ এইটোয়া ঠিক কৈইছা। তুমি এইটো এইটো মানে তুমি চুই পৰে চাই অ। তুমি গম পাও কেনেককাে চলে। কেনেকুৱা নচলে কেনেকা বস্তু হয়। চলত কেনেকা হয় যেনেকা তুমি যেনেকা ফেন কলে ফেনত স্পীড কেনে। কেনেকা হয়।
ফেনৰ স্পীড কেনেকে ফ্ৰিজটো আৰু যেনেকে। ফ্ৰিজটো ফ্ৰিজ টো কিমান ঠাণ্ডা হয় বু টিভি। টো টিভি টো মানে কেনেকুৱা টাইপ টিভি। কি কি ফিচাৰছ আছে টিভিৰ ভিতৰত আজিকালি চবত স্মাৰ্ট টিভিয়ে ওলাইছে আগ আগৰ দৰেতো টিভি নাই আজিকালি চব টো মানে নতুন যুগত ওলাইছে ন নতুন যুগৰ টিভিত কোনটো কোনটো টিভিত কি ফিচাৰছ আছে সটো মানে অফলাইন চাব পৰা ল'লে মানে আমি অ ভালকে চাব পাৰো আৰু যদি অনলাইনৰ পৰা লও ঘৰত তাৰ পিছতে গম পাই যে বস্তুতটো প্ৰডাক্টটো ভাল আহিছে নে নে নাই এইটোও ঠিক নাই ভাল আহে নে নাই সটোও ঠিক নাই
উম ঠিক আছে এতিয়া আৰু অ ঠিক কৈছে তইটো ভাবো মানে তুমি কি বস্তুব কিনিলে অন তুমি অনলাইন কিন নিব না অফলাই কিনিব খুজিবা
মই কি কিছুমান বস্তু যেনে তোমাৰ পাৰফিউম ধৰি লোৱা হা পাৰফিউম তাৰপিছত ক্ৰীম টিচাৰ কাপোৰো ল'ব পাৰি কিন্তু ই ইলেক্ট্ৰিকেল বস্তু মই লোৱাই নাই আজিলৈ অনলাইনত
ম অ মানে তোমাৰ বিশিষ ফ্ৰড হোৱা চানঞ্চবিলাক ইলেকট্ৰিকেল ডিভাইছে থাকে আৰু মান ই্ট্ৰিক ডিভাইছ মংিননে তুমি ফোনবোৰ কিনিল ফোনত মানে তোমাৰ যেনেকা আজ আগতে আহি আছিল ফোন খোজা তোমাৰ চাবোন খুন আহি আছে ডা ফোনৰ পাথৰ আহে টাইলছ আহে চাবোন আহে এনেকা আৰু
হয় হয় হয় হয় ঠিকে ঠিকে কৈছা
তুমি যিনা কৈছা ইলেকট্ৰনিক বস্তুবিলাক অলপ ফ্ৰট সৃষ্টি হয় তোমাৰ ব যে কাপোৰ কাপোৰ ন তা
কাপ কাপোৰ জোতা এইবিলাক দিব পাৰে মানে। এইবিলাক নৰ্মেল বস্তু এইবিলাক দিব। পাৰে মানে। এইবিলাক অলপ থাউজেণ্ড টেন থাউজেণ্ডৰ ওপৰত যায়। এইবিলাক আৰু দিব নোৱাৰে মোৰ মতে। তে আৰু নিদিয়াই ভাল নিজে দোকানৰ পৰা। চাইকেনে লোৱাটোৱেই ভাল টাইম অলপ যায় বাৰু কোনটো ভাল বস্তু পাম ন আমি চিল পেকেট।
উম ঠিকে কৈছে চিল পাব অ তাৰপিছত কিবা প্ৰব্লেম। তুমি লাষ্টত দোকানী দোকানীকো চিনি পাই তুমি ডাইৰেক্ট দোকানী যাই ক'ব পাৰে। আমি এইটোতো তোমাৰ পৰা লৈছো এতিয়াতো ইমান। একদিনত বিয়া হৈ গ'ল কিবা হ'ল। নাই এনেকা অনলাইনত তুমি কাক। কাহ কুনি দিছি কুনি দিছে কাকা যাবি তুমি
হয়- হয় তুমি যদি কিবা এটা বেয়া বেলেগ বস্তু আছিল প্ৰডাক্ট এয়াতো এক্সেপট কৰিলেতো ভাল যদি এক্সেপট নকৰিলে তুমি আৰু কি কৰিবা ৰাখি থব লাগিব।
উম এইটোৱে মানে তোমাৰ তোমাৰে কিবা হৈ গ'ল তোমাৰে লোচকান হৈ গ'ল।
হয় -হয় অফিচৰ পৰা একচেপ্ট কৰিলেতো ভাল। যদি একচেপ্ট নকৰে তুমি আৰু বস্তুতটো ৰাখি দিব লাগিব এনে পইচাটো গ'ল আৰু বেলেগ।
উম পুৰা পুৰা কিবা হৈ যাব উম ঠিকে কৈছে পেচা বৰবাদ ইয়াৰ পৰা ভাল মানে অফলাইনত তুমি যাইলে তুম মানে কিবা থাকে আৰু তুমাৰ য দোকানখন চিনি পাৱা যেনেকা তোমাৰ কিবা প্ৰব্লেম হলে ডাইৰেক্ট দোকানত যাই কব।
হয় -হয় তুম তুমি কো কোনটো ম কোনটো ইষ্টৰ পৰা মানে দোকানৰ পৰা লৈছা এইটো তুমি চিনি পাবা ন এই। এইটো দোকানৰ পৰা মই মোবাইলটো লৈছিলো বা এত মানে অ' আৰু এটা কথা হা অফলাইনত ললে স্লিপ দিয়ে মবাইলত ললে স্লিপ নিদিয়ে। মানে অনলাইনত দিলে স্লিপ দিয়ে
নাই নিদে মানে বিল নিদে মানে এতিয়া আৰু বিল দে মানে লেকিন বিলটো এইটো মানে তোমাৰটো। যোনে বা ডেলিভাৰী বয় দে এইটো ডেলিভাৰী কাগজখন
হা ডেলিভাৰী কাগজটোৱে ক'ব বাকী দোকান মানে। মোবাইল কোম্পানীৰ পৰাটো একো নিদিয়ে
অ ' এতিয়া।
অঁ চ' মই বেছি প্ৰিফাৰ কৰো অনলাইনৰ চাই অফলাইন চবেই ভাল মানে অনলাইন শ্বপো ভাল মানে দু দু প্ৰায় সমান আৰু মানে ইলেক্ট্ৰিকেল বস্তু যদি তোম কিনিব আছে টেন থাউজেন ফাইভ থাউজেৰ ফাইফ থাউজেণ্ড, টেন থাউজেণ্ড পৰা তেতিয়াই অনলাইন ত, অফলাইন ত অফলাইন শ্বপত যোৱা আৰু যদি তুমি তোমাৰ মানে অনলাইন শ্বপিং কৰিব আছা চ নেল ঘৰৰ বস্তু যেনেকুৱা খানা পিনা অৰ্ডাৰ দিয়া কিবা দিয়া
উম মানে তুমি যেনেক দাম কৈছা মানে তুমি ফাইভ থাউজেৰ তলত কৰোলে তেতিয়া মানে অফলাইন অনলাইন ভাল আৰু কিন্তু তুমি যে ফাইভ থাউজেণ্ড ওপৰ কৰিছ বাজেট বহিল বাজেট বহি যায় মানে আৰু ইয়াৰ পাছত অনলাইনতো অলপমান
হয় হয় ৰিক্স মানে দিব নালাগে ৰিক্সা মানে দিব নালাগে ত লাগে হ'লো অলপ তোমাক টাইম টাইম লাগক চপত যোৱাটো টাইম লাগক টাইম ওলোৱাই চপত যোৱা ভাল বস্তু তোৰ কিনি আনা ঠিক আছে বাৰু আজিৰ ব কাৰণে ৰাখিছো অনলাইন শ্বপিং আৰু অফলাচপিঙৰ ব হয় আৰু কেতিয়াবা কথা পাতিম টাইম মিলে ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ ৰাখি। কিছো
মোৰো ভাল লাগিলে ধন্যবাদ
ৰাতি